আহ এতিয়া আহ এতিহে শুনিছো দিয়া
ভালে আছে নে
আহ আছো
অ বহু দিন হ'ল বোলো ফোন এটা কৰো সেইকাৰণে ফোন কৰিলো খা খবৰ এটা ললো বাকী সকলোৱে ঠিকে আছে
আছোঁ আছোঁ ঠিকে আছে বাকী ময়ো তো বৰ্তমান ভালেই
হয় ভালে যদি
উ অ কেতিয়াবা কেতিয়াবা বেয়া হয় চুগাৰটো মানে কমি যায়
হয় হয় ঠিকে আছে উপায় নাই আৰু কি কৰিব আৰু এনেকুৱা হয়ে আৰু
ঊ
এ আপোনাক কথা এ তাৰ কাৰণেহে ফোন কৰিলো এ মই বোলেও ভাবিছো ত এই আপোনাৰ আৰু একমাহ মানৰ পাছত আৰু এ অলপ ফুৰা কথা কথা মানে কৰ'ৰবাত যোৱা কথা এ তটা ভাবিছিলো এ এনেকে আগতেও ধৰক যাওঁ তেনেকে আমি ফুৰিবলৈ এ এয়া মানে কি স্কুল বন্ধ হবতো আপোনাৰ এই বন্ধ আপোনাৰ বৰ দীঘলীয়া বন্ধ দিয়ে যে এতিয়া গৰম গৰমৰ বন্ধ এ গমৰ বন্ধ গৰম আহাৰ লগে লগে গৰম বন্ধু আহ আৰম্ভ হৈয়ে যায় বেলেগ বেলেগ স্কুলত আৰম্ভ হলেই আপোনাৰ এতিয়াৰ পৰাই আৰু দুদিন এসপ্তাহ মান স্কুল খুলিবলৈ বন্ধ দিবই তাৰ পিছত ভাবিলো মইো কিবা এটা তেনেকে চিন্তা কৰো বোলো ফুৰিবলৈ যোৱা কথা লৈয়ে এনেকে এবাৰ সেই ভ টাৰ্ণ কৰিৈছিলো আপোনাৰ ইমান ভাল লাগিলে তাতে ইমান ঠাণ্ডা জেগা গা আপোনাৰ মানে তাতে থাকো থাকো লাগিলে একদম এসপ্তাহ থাকিলো বিৰাট ভাল লাগিল আপোনাৰ একদম অক্সিজেন আপোনাৰ একেবাৰে হেৰি আৰু মানে একদম মানে এনেকুৱা লাগিব যেন এ আমি যত উশাহ নিশাহ লৈ আছো মানে তাত বহুত ধূলি চুলি এনেকুৱা কিন্তু আপুনি যেতিয়া ভূটানত যাব এনেকুৱা লাগিব পুৰা চাফা একদম চাফা ফা মানে অক্সিজেন টো মানে লয়ে মানে ভাল লাগে তাৰপিছতে তাতে গ'লো ফুৰিলো স তেনেকে মানে আৰু বেলেগ এটা জোগাত যোৱা কথা ভাবিছো ঠাই বিচাৰি আছো এতিয়া পোৱা নাই আৰু চাব লাগিব আমি এতিয়া ভাবিহে আছো অ ওলাব ওলাব শেষ কাৰ সে ফোন কৰিছো লগত গলে মানে বেছি ভাল লাগে লগে ভাগে গলে ফুৰিও মজা লাগে
কৰা তেতিয়া মোক জনাবা মই বাৰু অকমান
হয়
অকমান মানে গাত অ গাত
অ ভালকে ৰাখিব লাগিব সে আৰু আপোনাৰ কৰ'বাত ফুৰিবলে গলে আপোনাৰ সেয়া বস্তু বাহানিৰ লগতে আকৌ সেয়া এই আপোনাৰ ঔষধৰ টোপোলাটো অ ঔষধৰ টোপোলাটো তাৰপিছতে সেয়া সেয়াই তিটা ৰাতি পোৱাই এইটো দৰৱ লাগ খাব লাগিব সিটো দৰৱ খাব লাগিব অহ সেইটোৱে সেইকাৰণে টোপোলাটো লাগেই আৰু
উম লাগে লাগে এক নম্বৰটো ঔষধখিনি ল'লেহে এ যোৱা কাপোৰৰ ক কথা চিন্তা আহিব পাছত এক নম্বৰ ঔষধ কেইটা এমাহৰ কাৰণে ঔষধটো কিনোৱে নহয়
হয়
অ এতিয়া মানে অহ হেৰি তেনেকে ঘৰতো কেইটামান থৈ যাব লাগিব আহি পেলাই খাবলে কেতিয়াবা এৰি থৈ আহো যে যদি কি হ'ব পাত ঔষধৰ পেকেটটো ভৰাব নাপালে
সেয়া আৰু আকৌ আমাৰ বিলাকৰ কাপোৰ কানিতো চখটো বেছি ন ইটো পিন্ধিব লাগিব হয় টো এইটো এইটো ঠাইত গলে এনেকোৱা পিন্ধিব লাগিব ঠাণ্ডা জেগাত গ'লে আপোনাৰ চুৱেটাৰ চল এইবোৰ লবই লাগিব গৰম কাপোৰৰ বস্তু আকৌ গৰম ঠাইত গলে আপোনাৰ ইমান কাপোৰ নহয় জানিব কিন্তু তথাপিও আপোনাৰ কিছুমান কটনৰ কাপোৰ লাগেই সেনেকোৱা কাপোৰ এতিয়া ঠাই বিশেষকে আপোনাৰ উ তেনেকুৱা আপোনাৰ বস্ত্ৰ পৰিধান কৰিলে হ'ব অহ অ অহ অ গতিকে এতিয়া কোনটো ঠাইত যোৱা হয় গম পোৱা নাই গৰম ঠাইতে যাওঁ নে ঠাণ্ডা ঠাইতে যাওঁ ভাবা নাই গৰম বেছি গৰমতো যাবলে ভাল নালাগে নহয়
অ নালাগে নালাগে অ বাৰিষাও হৈ যায়
হয় আকৌ কিছুমান আপোনাৰ ঠাইত যাব নোৱাৰে নহয় আকৌ সেনেকুৱা জেগাত গ'লে আপোনাৰ হেৰি হ'ব নহয় বৰষুণ বেছি বেছি হৈ গ'লে আকৌ ৰাস্ত া ব্লক হৈ যাব পানী হৈ যাব কিছুমান ঠাইত
আকৌ মোমাই ঘৰলৈ যোৱাটোহে আৰু এক নম্বৰত হয় গৰম হন্ধ দিলে মম মামাৰ ঘৰলে যোৱা
হয় তাৰমানে আপোনাৰ কৰে ধৰক এয়া হেৰি বিলাকত চহৰৰ বিলাকত থকা মানুহবোৰে গাঁৱত যাব ভাল পায় সেইকাৰণে মামা আৰ ঘৰতটো বেছিকে যাব বিচাৰে সাধাৰণতে আগৰ দিনত আপোনাৰ মামাক আ ঘৰৰতো গাঁৱতেই থাকে প্ৰায়বলাক কৰে গতিকে গাঁৱত ফুৰি গাঁৱত থাকি গাঁৱৰ পু পুখুৰী মাছ খাই এইবিলাক ত মানে ঘ ফুৰি বিৰাটেই ভাল পায় কাৰণ তেওঁলোকে চহৰত থকা যে এনেকুৱা গাঁৱৰ পৰিৱেশতটো দেখাই নাপায় সেইকাৰণে মানে গাঁৱলে যাব বিৰাট ভাল পায় আৰু গাঁৱতটো সদায় নাথাকে সেই থাকিলে যদি সেই দহ পোন্ধৰ দিন আৰু সেইকেইদিনতে মানে একদম উৎসৱৰ নিচিনা হৈ যায় আপোনাৰ মাছ পুখুৰীত হেৰি আপোনাৰ বৰশী বাই মাছ ধৰি। কেনেকুৱা মাছ খায়, কিমান ভাল লাগে তেতিয়া।
অ'।
কে আৰু হেৰি ভাগিন আহিছে বুলি ভাবি পেলাই ত মামাকহঁতেতো খোৱাই একেবাৰে কি খুৱাব ক'ত? ক'ত থব ক'ত বহাব। সেনেকুৱা হৈ যায় আৰু আদৰ সাদৰটো বহুত বেছিকে পাইজে হে
অ', সেইকাৰণে এক নম্বৰত মামাক
মামাকৰ ঘৰত যোৱাাতে বেছি ভাল। কয় আৰু সেইকাৰণে যাই, আজিকালি ক'ত মামাকৰ ঘৰত যালো নাযায় আজিকালি ক'ত যাম এনেকে দে আৰু আমাৰটোৱেটো এই শ্বিলং-শ্বিলং যাবা নেকি এনেকেহে কয়।
অঔহা।
গতিকে সেই আজিকালি মামাকৰ ঘৰত নহয়, মামাক ঘৰত যাই এই বেলেগ কেইদিনত যি কেইদিনত ধৰক স্কুল গৈ-গৈ বেয়া পাইছে আৰু যাবৰ মন নাই আৰু তেতিয়াহে মানে, সেই মামাকৰ ঘৰত, দাদাকৰ ঘৰত নাম কিতাপ কৈ থাকে। মই যাম নে এনে কা আৰু যেতিয়া মানে স্কুল যাবলৈ মন নাথাকে আৰু তেতিয়া। এতিয়া আৰু দেউতাকে সুধি থাকে ন? যে আমুকত যাবা? তামুকত যাবা? এনেকে কৈ থাকে। তাকে নহয় এনেই আৰু নাম দুটামান কৈ-কৈ তেতিয়া মানে এ মই নেযাও, মই শ্বিলংহে যাম, এনেকেহে কয়। তাৰমানে সি শ্বিলং শব্দটো বেছিকে শুনিছে যে। সেই কাৰণে সেইটো নামক কেলেই বাকী বিলাকৰ নাম শুনা নাইতো।
অ', অ'।
মানে গমেই পোৱা নাই ন এতিয়া বহুত সৰু হৈ আছে, অঁ গতিকে সেই দেউতাকে মই শ্বিলং গৈছো শ্বিলঙত যাও, এই শব্দবোৰ শুনি থাকে যে। এই শব্দবোৰ শুনি শুনি সি মানে সেই শ্বিলংটো মনত থাকিলগৈ আৰু। সেইকাৰণে শ্বিলং যাবা শ্বিলং যাবা এনেকে কৈ থাকে।
উম।
সেইয়াই। এয়া তাকে এতিয়া ভাবি আছো মই সেইকাৰণে আপোনাক আগতে কৈ থৈছো, ক'ৰবাত যদি এনেকে
অঁ, মই তেতিয়া হ'লে সেইটো এটা হেৰি কৰিব লাগিব, আয়োজন এতিয়াৰ পৰা কৰিলেহে হ'ব।
হয় হয় এতিয়াৰ পৰা কৰিলেহে হ'ব, উম।
চি চিলিণ্ডাৰৰ কথাও আছে নহয়। কুকিং বহুত দিনৰ মূৰত পায়।
হয় এ সেইটো আপুনি লৈ থ'ব, লৈ থৈ আজৰি হৈ তাৰপিছত যোৱাটো ব্যৱস্থা কৰিম বাৰু। সেইটো বাৰু সেইটো কা কাৰণে আপুনি ইমান চিন্তা কৰিব নালাগে। আৰু ফুৰিবলে যদি আপুনি এতিয়া নাযাওঁ আৰু এটা কথা ফুৰি ব গ'লে মনটোও ভাল লাগে। বহুত খিনি উম ফুৰাও হয় দেখাও হয় নতুন নতুন মানে নতুন-নতুন কিছুমান পৰিৱেশ হয়, পৰিৱেশটো সলনি হ'লে মনটোও ভাল লাগি থাকে আৰু পাছত আপুনি ফুৰি আহি সি আকৌ নতুন উদ্যমেৰে কাম কৰিবলে মানে বিৰাত এটা হেৰি পায় যায়, সাহস পোৱা নিচিনা হয় মানে আৰু যেন বেলেগ কিবা কাম কৰিব পাৰিম। সেনেকুৱা হয়, গতিকে ফুৰিবলে যোৱালে মানে বেয়া নালাগে। ভালেই লাগে। অঁ মাজত তে আমি অৰুণাচলো গ'লো। তাতে এ মানে বহুত কেইটা মানে গৈছিলো মানে কেইবা ঘৰো মিলি পেলাই আমি যোৱা হৈছিলে সেইকাৰণে তাতো গৈয়ও বিৰাট ভাল লাগিলে কাৰণ তাত পাহাৰীয়া ন আপুনি মানে ওপৰলে গৈ থাকক আৰু ৰাস্তা অকাই পকাই মানে গাড়ীখনে আমাক লৈ গৈ আছে আমি গৈয়ও আছো আৰু চালোও বহুত খিনি জেগা ভালো লাগিলে ধুনীয়া বতাহ ঠাণ্ডা হেৰি তাতে পিছত ঠাণ্ডাতো সেইখিনি সময়ত বহুত ঠাণ্ডা আছিলে গতিকে আমি গৰম চোুলাইে পিন্ধিব লগা হৈছে তাতে খোৱা বোৱা বিলাক আমি নিজে মানে বনাই খাইছো বিশেষ কে আমি মানে তেওঁওলোকৰে বনোৱা পোৱা নাই নিজে বেছিভাগ বনায়ে খাইছো মানে তেওঁলোকে আমাক তেনেকুৱা সুবিধা কৰি দিছে আৰু আমি হে চিলিণ্ডাৰ লৈ এক ো লগতে গৈ গৈ আমি নিজে মানে বনাই কৰি খাই কৰি মানে আহিছো আৰু ধৰক যিটোত য'ত আমি গৈ থাকিলে ধৰক বনাব নোৱাৰো সেইখিনি আমি ঠাইত বাৰু তেওঁলোকৰ হেৰিয়ে খাইছো খাদ্য য় খাইছো কিন্তু যিখিনি আমি নি
নিজে বনাই খালে মানে হেৰিটো সময়টো ছেভ হৈ যায় নহ'লে অৰ্ডাৰ দি খোৱালে বহুত টাইম লাগে
সেইটো হয় কিন্তু ধৰা আমি নিজে খালে আমাৰ ধৰা পেটৰ কিবা গণ্ডগোল বিলাক ন হয় আৰু কৰ'বাত ক'বাত হয় মছলা চচলা যদি ক'ৰবাত পৰি যায় বা জ্বলা চলা বেছি হয় সেই সৰু সৰু ল'ৰা ছোৱালীও গৈছিল ন লগত গতিকে জ্বলা চলা পৰিবলে সিহত ত ন খোৱা হ'ব গতিকে আমি মানে এনেুৱাকে কৰিছো ল ছোৱালী বিলাকেও খাব পাৰিব আমিও আমাৰ আমিও খালো আমাৰ মানে গাছ উ হেৰিবিলাকো ঠিকে থাকিলে একো যাতে মানে অঁ তেতিয়া আৰু তেতিয়া দিগদাৰ নাথাকে আৰু আৰামত গলো খালো মেলিলো আকৌ ধুনীয়াকে শুই গ'লো বিশেষ এয়া আমি ৰাতি খানাতো আমি নিজেই বনাই খাইছিলো মানে আৰু ঠিক আছে দিয়ক মই যে এতিয়া যোৱাতো হয় মই আপোনাক জনাম আপুনি খালি এতিয়া আৰু হেৰি মানে আয়োজন কৰি হেৰি কৰি থাকিব হ'ব হ'ব ঠিক আছে ৰাখিছো উম উম